এনে আছিলোঁ, কি কৰিবা বৰষুণ এই বৰষুণ বতৰ এনেয়ে আছিলোঁ।
ভাত পানী খোৱা বোৱা হ'ল নে নাই?
ভাত পানী খালোঁ খালোঁ।
বতৰ বোলে বেয়া সেইফালে শুনিছো?
আহ বতৰ মানে বৰষুণ দি আছে অ'
আমাৰ এইফালে আকৌ ঢেৰ ৰ'দ আজি বতাহ মাৰি আছে বাৰু তেওঁ ঢেৰ ৰ'দ
ৰ'দ দি আছে নেকি?
হা এই ঢেৰ তোমাৰ গৰমত থাকিব পৰা নাই।
উম এইফালে বৰষুণ পুৰা। মানে ইমান ডাঙৰকেও নহয়।
বা কালি কাপোৰ পিন্ধিছিলো হাত মানে তোমাৰ ইচ ৰাতিপুৱা ছটামান বজাত খুলি দিবলগীয়া হৈছে গোটেইটো ঘামি গাতে লাগি গ'ল। এনেকুৱা গৰম ফেন দুখন লাগি থকা গোটেই ফেন দুখন লাগি থকাৰ পিছতো।
তোমাৰ কি চিলিঙি ফেন এখনো আনিলা ন তুমি?
উহ
তোমাৰ ফেনখন ইমান চাউণ্ড দিয়ে নে?
ফেন দুখন যে।
তোমাৰ ফেন দুখন নেকি?
অ সৌ ফেন সৰু ফেন এখনো আছে।
পুৰাচ্ মানে ওপৰ হেৰি ফেন চলি থকা আগতে মই ৰুমালকে শব্দটো শুনো মানে আৰু দে।
এতিয়া শুনিছা জানো?
এতিয়া নাই শুনা।
তাকে বাকী কালি ঘূৰি অহা কিমান দেৰি হ'ল?
মই ঘূৰি অহা তোমাৰ দেৰি হ'লগে। আহ তোমাৰ এঘাৰটা মান বাৰটামান বজতে গৈছিলো মই। পাঁচ ছটা সাতটা মানত গৈছে।
ভাত খালা?
ভাত খালো খালো।
কিহে মাছেনে?
অ মাছেই আছিলে, মাছ আকৌ দালি আৰু শাক আছিলে কিবা,
আমাৰ ঘৰতো মাছেই, মায়ে ফোন কৰিছিলো অকণ আগত।
উম এইফালে মাছ পোৰা ওলাইছে যে,
এই বাৰিষা কেইদিন দুপৰীয়া চবৰে ঘৰে-ঘৰে মাছেই থাকিব। তাত
মাছ থাকে আৰু উম এতিয়া মানে কি মাছ চিজেনে যে এটো মাছ ওলোৱা
উম এইটো সময় যে বাৰিষা
উম
কিন্তু এতিয়া মাছৰ হেৰি সোৱাদ নাই আকৌ মাছে কণী পায় যে এতিয়া
অ অ
এতিয়া মাছৰ সোৱাদ নাই বুলি কয় মই ভাত তোমাৰ আলুৱে বুটে ভাজিলো তেনেকেই খালো
কেতিয়া উঠিলা তুমি?
মই আজি তোমাৰ উম এটা বাজি গল
পুৰা শুইছা নহ এইকেইদিন
শুইছো কেইটা বজাত সেইটো সোধা
কেতাত
কালি শুইছো পাঁচটা বজাত পহি শুইছো পাঁচটা বজাত
ইমান দেৰি দেৰিকে অ
এনেই শাৰ পাই থাকো কাম কৰি এনে যিদি কিবা কিবি কৰি থাকো কাম
উম ঠিকেই কলেজ চলেজটো নাই
নাই নাই
এই মানে ঘৰলে যোৱা কেইদিন এইবোৰ কামত একো কৰিব নোৱাৰিম আও এইবোৰ লিখা মেলা কিবা কিবি মা মানে এইবিলাক একো কাম কৰিব নোৱাৰিম সেইকাৰণে ইয়াতে থকা কেইদিন কৰি ল'ব লাগিব আও
কৰিলোৱা কৰিলোৱা ঘৰলে কেতিয়া আহিবা তুমি
ঘৰত গ'লে মানে মোলে বেলেগকে কোঠা নাই যে
সেইটো হয় বাও সেইটোৱে তো চবৰে দিগদাৰ
এনেকে ইয়াত থাকিলে কথা নাই ইয়াত থাকিলে তুমি দিনটো ক কিবা এটা কৰি থাকিলোও ক
অ, লিখা মেলাই হ'ব।
অ, দিনে ৰাতিয়ে কৰি লিখি থাকিলেও তোমাৰ কথ
কালি ৰাতি কেইটালৈকে লিখিলা?
কালি পাঁচটা বজালৈকে ৰাতিপুৱা।
লিখি হৈ গ'ল? সেয় কি সেৰিয়ৰ ভাগৰ গানটো ওললে ন' তোমাৰ লগৰ?
অ, তাৰ ভাগতো আজি ৰাতি বাৰটা বজাত ওলাব।
উম,
আজি মানে তোমাৰ এছ আমাৰ ভূঞা দায় গাইছে।
উম, পাইছিলোঁ- পাইচিকো মই তুমি দিছিলা এবাৰ- এবাৰ মই তেতিয়া পাইছিলোঁ।
উম, ভূঞাই গাইছে ভাল গাইছে বাৰু।
ভাল ধুনীয়া আছে গানটো ভালে আছে।
তাতে ই মানুহটো অকমান জনপ্ৰিয় যে সেইকাৰণে গানটো অকমান জনপ্ৰিয় হ'ব।
অ, মানে তাৰ মিলি গৈছে বাৰু গানটো দেই তাৰ লগত।
আমাৰ ই ইমান মানে জনপ্ৰিয় নহলেও সি জনপ্ৰিয় যে ভূঞা।
উম-উম হম, ই বাৰু নহয়।
ই নহয় ভূঞা এতিয়া ভূঞা নামত শুনিব ন' চবে।
উম, এতিয়া ভূঞা গম নাপায় নহয় কোনে দেখিছে বুলি।
সেইটোৱে মানে সি গাইছে বুলি শুনিব ন' চবেই তাৰ যিখিনি মানে মানুহ আছে
কিবা কিমান কিবা লৈছে নেকি?
পইচা না- পইচা নাই লোৱা এইটো কানত। গোটেই বা মিউজিক খিনিও সিয়ে কৰিছে। গাইছেও সিয়ে, ই অকল লিখিছে।
ইয়াক কিবা দিছেনে নাই দিয়া?
ইয়াক একো নাই দিয়া, ই এতিয়া যিটো পইচা আহিব মানে মানুহে শুনা পা। মানে, স্পটিফাই কিবা কিবি, সেইবোৰ পইচাটো হে ই পাব। মানে ই কেলে পইচা নুলোৱাকে গাই দিলে, মানে ইয়াৰ গানটো ভাল লাগিলে।
উম।
ই ক'লে গানটো মোৰ ভাল লাগিছে মোৰ নামতে থাকক দিয়া, মইয়ে গাওঁ গানটো সেই বুলি কলে।
অহ।
মানে মই কোৱা নামটোকে থাকক মোৰ নামটোকে থাকক তুমি বেলেগক দিব নালাগে, মই গাও। ক প্ৰথম দেখা নাই, অ ইযাৰ না নটো থাকিব লিখাটো দুটা নাম থাকিব মানে আম এ ভূঞা আৰু ই বুলি তেনেকে নামটো।
উম উম উম উম। ঠিকে আছে ভালে গাইছে গানটো, মই শুনিছিলো অথুনি।
আজি গোটটো আহিব বাৰু, এইডোখৰ অকল হেৰি ডোখৰহে। মাজৰডোখৰে গোটেই গোটেইটো ভাল লোৱা।
উম উম,
অ সেইটো খোৱা বোৱা খোৱা গোতেই - খাই দিছে সময়,
উম,
ইটোতো বহুতে ব্যস্ত হৈ গ'ল এই তোমাৰ মানে বহুত বিজি হৈ যাব লাগিব এটা সময়ত, গম পাইছা নাই তুমি? চবতে দিব লাগিব কিবা তোমাৰ মানে বিলাব লাগিব ডিষ্ট্ৰিবউচন বুলি যিটো কয়। বিলাব লাগিব তোমাক।
তুমি কি ফেন লগা আছ নেকি?
ফেন লাগিছে অ,
অ কিবা এটা শব্দ আহছে ঘূ পলৈ,
বেছিকৈ কৈছে নেকি অকণমান।
কিবা ঘ ঘক আহিছে চাউনটা মানে শব্দৰে,
এই গৰম যে তোমাৰ
সেইটোয়ে ব গৰম একো নে,
আমিতো আৰু এইটো তোমাৰ কি বুলি কয় আৰু এই টেকেলি এটাৰ ভিতৰত উপ প জুই দি থাকিলে ভিতৰত ভৰাই লৈ সিজাই থাকিলে কেনেকুৱা হব সেই তেনেকুৱাহে
তেনেকাই সেই আছিলো ওলাই মেলি যোৱা নাই,
ওলাই মেলি নাই যোৱা,
কইনন থাকিলে নেকি তোমাৰ লগৰ আহিছিলে যে,
অ সিহঁতি গ'লগৈ থকা নাই ৰাতি চাৰে এঘাৰটা বজাত গৈছে, ভাত খাই গৈছে বাৰু গোটেই কেইটাই।
থ'কাকে অহা নাছিলে।
নাহে নাহে এই গৰমত থকা কে আহিলেও তিনিটা চাৰিটা গৰমত থকাকে আহিলে দিগদাৰ হয়, গম পাইছা নে?
অ', আৰু কোঠাওয়াত তেতিয়া তোমাৰ ইয়াতো আছে ন'।
অ', মানে দুটা ওপৰত হৈ দুটা তলত শুবলৈও হৈ যায়।
উম।
কাঁ পেটখন পাৰি কিন্তু তেওঁ মানে এ অসুবিধা হয়।
তোমাৰখনতো ডাঙৰ হয় তোমাৰ তিনটা পাৰি
মহনত তিনিটা পাৰি এটা তলত শুই দিওঁ বুলি ক'লেও শুব পাৰি কিন্তু এ গৰমত তোমাৰ
সেইটোও আৰু বাকী ঘৰৰ কেতিয়া আহিম বুলি ভাবিছা।
ঘৰ মই এক তাৰিখে যাম বুলি ভাবিছো তুমি কেতিয়া আহিম বুলি ভাবিছা ইয়ালৈ
কোৱাই নাই নহ তাৰিখটো কেতিয়া হব পৰীক্ষা পৰীক্ষাটা একটো দিলে মই যিটোলে ফোন এটা কৰিম
মই কালি আমাৰ বিদ্যালয়ৰ ওপৰত বৰ বেলেগ বস্তু এটা গুচি গ'ল নহয় কৈছিলো নেকি তোমাক।
নাই কোৱা কি গুচ গল
এই বেলেগলৈ দিওঁতেনে সিদিনা যে আহিছিলে লগৰকেইটা সিহঁতলৈ দিওঁ নে কওক। পতকৈ কলেজৰ। সেইটো দব খাই পেলাই গুচি গ'ল তাত।
অ তাত খুন্দা কিবা কৈছে নেকি
তাৰপিছত তোমাৰ আমাৰ চিয়া। চিয়াৰে ফোন কৰিছে মোলৈ তাৰপিছতে চাইছো।
হ'লগৈ ছাৰ বাইদেউহতে গম পোৱা নাই এতিয়ালৈকে।
ছবেই ছাইচে।
চলি দি দিয়ানে
এই শকতকে মানুহজনীয়ে চাইছে তাৰপিছত তোমাৰ আৰু আমাৰ চুলি দীঘল মানুহজনে চাইছে
অ অ অ আচল কিজনে চাইছে দেখোন
অ এই শকতকে যে অকমান মানুহজনী।
উম গম পাইছো অকমান খঙালকে যে
তাৰপিছত আকৌ এই চলিটিকল মানুহজনে চাইছে
শকতকে দুগৰাকী আছে দুই কোন গৰাকী বেছি শকতকে না
বেছি শকত কাৰণে তোমালোকক যত তিনি ঘন্টা বহুৱাই লৈ পঢ়াই যে
অ অ অ আচল জনে চালে দেখোন।
এ একেবাৰে আচল নাই। বাইদেৱে বোলে বাইদেৱে ইয়াক ফোন কৰিছে ইয়াক। অ মোক ফোন কৰিছে।
হু বেয়া হ'ল ন হেতোকথা।
এ হা মই বোলো এ ভুলতে গুচি গ'ল।
হম।
ভুলতে গুচি গল বুলি কৈছে ভুলতে গুচি গল বুলি কৈছে
ত কি কৰিছে বাদেউ।
মোৰ লগত কথা সুধা নায়।
অ'অ' তোমাক মানে লগৰটোকে গৈছে ন।
অ মই লগতো কৈছো বোলো। এই ভুলতে গুচি গ'ল। এইবিলাক কিবা যদি কয় কবা আৰু তেনেকে ভুলতে। গুচি আহিলে বুলি কৈছে বুলি তাৰিপিছত সি কৈছে। তেওঁ অকণমান চাই চিতি দিব লাগে বোলে বস্তু।
উম নাই এতিয়া তুমি অ তোমাৰ খতম হোৱা নাই নহয় দামিলিলে বেলেগ কথা
খতম হ'লে বেলেগ কথা আছিলে।
খতম হলে বেলেগ কথা আছিলে পাহৰিলে লগৰ বুলি এতিয়া মানে কি তুমি আমাৰ লগৰ গতে লগা চিনা হৈ গ'ল আৰু। একেবিলাক বি গৈছিলো মই
কিন্তু এটা কথা বাচিলো মানে কেনেকে জানে নাই। এতিয়াতো মই আৰু বিদ্যালয় যাব নালাগে। মই ছমাহৰ কাৰণে পলাই দিন যে এতিয়া মানে পাহৰিবগৈ মই ঘূৰি অহা হলে কথাটো কাইলৈলে পাহৰিব চাগে সিহঁতি ইমান এইটো মানে একো বেয়াকে যোৱা নাই অকল তোমাৰ শব্দ চাৰিটা মেছেজ এটা
অ, এ একো নাই আৰু সটো ভুলতে গৈছে ন ভুলতে গলে একো নাই। কিছুমানে দিওঁ বুলি দিয়া যে সেইটোয়ে বেয়া কথা
এই দিওঁ বুলি যিহেতু বেয়া কথা কিন্তু মই আজিলৈকে মানে অহাৰ পৰা আজিলৈকে ৰোল নাম্বাৰটো বাদে বেলেগ একো দিয়ে পোৱা নাই।
উম মই নাই দে আ মেইনটোত যে দিয়ে মানে যিটো।
গম পাইছো মোৰ আকৌ গোটেই দুটাই কৈছে য'ত দিনো আছে মানে।
হম।
য'ত দিন ৰাতি চব আছ
উম হম দিন ৰাতি চব আছে।
সেইটোত কৈছে মানে যিটো মানে তোমাৰ একেবাৰে মানে হেৰিটো আৰু দ একেবাৰে যিটো মানে আমাৰ ডাঙৰ যিটো খুলি থৈছে মানে চব থাকে আৰু মানে তোমাৰ বিষয় বিষয় বিষয়টোত নহয় আৰু মানে যিটোত
মানে
মানে তোমাৰ আবেলি বিদ্যালয় যোৱা খিনিও আছে ৰাতিপুৱা বিদ্যালয় যোৱা খিনিও আছে মানে গোটেইখিনিয় আছে মানে তাত আহ কমেও মানে তোমাৰ তাত পাঁচশ ছশ মান মানে আছে মানুহ।
তোমালোকৰ পাঁচশ চকুৰ আছে নেকি
অ, আবেলি আবেলি আৰু দিনত মিলাই
ছাতটা যদি বহুত আছেচোন
অ, চাৰিশ পঞ্চান্নব্বৈটা
আমাৰ ইমান নাই। দেই, বাহিৰে বাহিৰে গৈ আছে যেন লাগিছে, অ'।